উম
ভালে আছা অ আনিছেও এনে এ এজনৰ ফোন আহিছিল মোৰ লগৰ মোৰ লগৰ হয় এইজনৰ অকমান গা অকনমান প্ৰব্লেম দি আছে যে পুৰা ফেটি লিভাৰ হৈ কিনে ৱেট পুৰা বাঢ়ি গৈছে এইটোৰ ওপৰতো মোৰ লগত কথা পাতি কি আছিলে কেনেকে কি কৰিব লাগে কেনেকে? ৱেটটো কম কৰো কৰিছো অকমান আছে।
অহ অহ।
ইমান লয় কি হ কি হ কবি?
অ' চাব লাগিব ভালকে ফেটি লিভাৰটো বহুত আজিকালি বহুতৰ হৈ আছে মানে কি ক'ম আৰু আজিকালি মানে খানা চানাই ইমান ভাল নহয় ন কিবা কিবি চব কেমিকেল থাকে। আজিকালি চবজি তবজি আৰু কি বেছি বাহিৰৰ? খানাবিলাক এইবোৰ খালেই ফেটি লিভাৰটো হ'বই আৰু ন
অ' এইটোয়ে
বেছি এক্সাৰচাইজ নকৰে।খাই মেলি বহি থাকিলেতো আৰু বহুত বেমাৰ বহুত মানে হেৰি ধৰণৰ বেমাৰবিলাক ওলাই ওলাই আছে কিন্তু সেইটো ফেটিলিভাৰ
মই এইটো কাৰণে মই কৈ কৰিব লাগিব মাংস খোৱাক বন্ধ নকৰে মই কৈছো মাকক কক অক'মান বন্ধ কৰা মই সদায় তাইক।
অ' মাংস খোৱাটোতো বন্ধ কৰিব লাগিব তেল মছলা বি বন্ধ কৰিব লাগিব। অহ সেইটোৱে ত' তুমি তুমি তাক ক'বা যে মানে বেছি বেছি দিনটো হেৰি এক্সাৰচাইজ এইবোৰ কৰিব নালাগে আৰু ফেটি লিভাৰ যি হয় সেইটো যে এই ইমানো হেৰি নহয় চিৰিয়াছ নহয় কিন্তু অলপতো হেৰি কৰিব লাগিব ন চাব চাবই লাগিব যদি এৰিদিয়ে এনেকৈ খাই থাকি খাই থাকে তেন সেইটো আৰু কেঞ্চাৰে চাব লাগিব ন কেঞ্চাৰো হ'ব পাৰে আগত যাই যদি এতিয়া মানে নৰখে এইবোৰ খাই থাকে।
অ' মই এইটো এইটো কিমান কৈছো এইটো নকবা তাৰ মাজত কি হৈছিল মাজত তোমাৰ কিটনি স্তন হৈছিল ঠিক আছে কিটনি অহাৰ কাৰণে মোৰ চাৰদেনলী মোৰ যাব লগা হ'ল বেংলৰত।বেংলৰত যায় গিনে এডমিন কৰাব লগা হ'ল তাতো ডক্টৰে কৈছে কি তোমাক ৰেডমিড পুৰা মানা কৰিছে। ৰেডমিত মানা কৰিছে। কথা শুনিছে কথা শুনি কিনে বেছি দিন খোৱা নাই তিনিমাহ খোৱা নাই তাৰপিছত আকৌ ষ্টাৰ্ট কৰিছে খোৱা।
সেইটোৱে যে মানে বেছি এইবোৰ বাহিৰৰ বস্তু খোৱা খোৱা কৰিলে এনেকাই হয় আৰু আমাকতো এ মানে বেছি বিষত যদি তুমি নহ'লেও দুই তিনিদিনে হেৰি মাংস খোৱাটো ভাল বাকী তুমি আমাক হেৰি কি কয় চব চাই খাব লাগে খালি এটাই বস্তু খাই থাকিলে নহয় ন আমাক কমপ্লিট মিল বুলি কয় মই হেৰিত সেইটোও কৰিব লাগে, ত' তোমাক অ' হাই তোমাক প্ৰ'টিন বেছি ল-খাব লাগে আৰু তোমাক কাৰ্বছ কম খাব লাগে । তো তুমি তাইক ক'বা যে ৰাতিপুৱা উঠি আগত তো পানী খাব লাগে, গৰম পানী খাওঁক বা হেৰি ঠাণ্ডা পানী খাওঁক একো কেচ নাই। কিন্তু সেইটো দুই-তিনি গিলাছ ভালকে পানী খাই তাৰ তাৰপিছত অলপ অ' কিমান বিছ- বিছ- বিছ মিনিটমান ৱ'ক কৰিলে হ'ব। খোজকাঢ়িব লাহে-লাহে খোজকাঢ়িলে । তাৰপিছত মানে তাই খানা- খানা একদম মেইনলি ধ্যান ৰাখিব লাগিব। খানা যদি তাই উল্টা-পুল্টা খাই থাকে ন'? তেনেহ'লে নহ'ব আৰু। তাতে কিডনী ষ্ট'ন, তাৰপিছত এইবোৰ হৈ তে অ'। ত' হেৰি ক'বা।
মই এইটো কাৰণে, এইটো, কথা পাতি কিনে এইটো জিমত যাব কাৰণে কৈছো, জিমত যায় এতিয়া চাওঁ কি হ'ল এতিয়া চাডেনলি কৈছে, ৱেইট বাঢ়িছে, ৱেট এইটি-এইট কিলো হৈছে।
উম সেইটোয়ে, মই, ময়ো কি কৰোঁ যে আজিকালি ময়োতো অলপ অলপ ওজন বাঢ়িলেতো ভা-নিজকেটো ভাল নালাগে ন কাপোৰ টাইট হৈ যায়, বেছি শকত হ'লে বেছি মানে চব ধৰণৰ তুমি কাপোৰো পিন্ধিব নোৱাৰা! তো এইবোৰ বস্তু হয় ন'? তো নিজকে ভাল নালাগে । তো মই সেইকাৰণে- মইতো আগতে ইমান ধ্যান ৰখা নাছিলোঁ, কিন্তু আজিকালিতো চাব লাগিব ন'? আজিকালি কেন- কেনেকুৱা দিন। তুমি যদি ভালকে নচলোৱা তুমি